হেল্ল' আহ।
অ এয়া হেৰি ভাইটিৰ লগতে
হয় নেকি?
উম্।
ভাত খালা নেকি?
অ ৰাতিপুৱাই খালো আমি মানে দুবাৰ নাখাও ন।
অ অ অ হয় নিকি?
অ।
কি খালা? কি হয় পকৰী খালা
পকৰি নেকি?
আহ অ।
হেল্ল'।
মইও বনাইছিলো ভাত কেৰেলাটো।
আহ অ আজি অ অ, তোমালোকে ভাত খালা নাই?
ভাত নাখালো ভাত কেৰেলাৰ পোৰ বনাইছিলো ৰাতিপুৱা। ৰুটি খালো আৰু মই হেৰি বনাইছিলো কাবুলী বুটৰ চব্জি বনাইছিলোঁ।
আহ!
মাক কলো ম মা দুপৰীয়া মই ভাত নাখাওঁ। মা কলে দে মই নাখাও দে তাৰ চ মই কলো ভাত কেৰেলা ৰ পূৰ বনাম এই ভিতৰত মচলা ভৰাই কেনে ভাত কেৰেলাৰ ভিতৰত তাৰ পিছতে এই মায়ে অলপ চাউল বতিছিলে।
এই সেইটোকে ভৰুৱা কেৰেলা বুলি কয় ন বেলেগ কিবা?
কি কয়?
লা বুলি সেইটোকে কয় নে বেলেগক কয়?
নাই ভৰৱা কেৰেলাটো এই তিতা কেৰেলাক কয়।
আচ্ছা এইটো ভাত কেৰেলা বনাইছিলা?
অ এইটো ভাত কেৰেলাৰ বনাম বহুত ভাল লাগে বহুত টেষ্ট লাগে এইটো আমাৰ তাতে খালা পটলৰ খাইছিলা
অহ
হয় নেকি
মই এইটো বহুত ভাল পাওঁ অ তোমালোকৰ মায়ে বনোৱা পটলৰ এই ভৰোৱা পতল নে কি যে এই সেইটো খাইছিলো বহুত টেষ্টি বনাইছিলে।
এইটো ভাত কেৰেলাৰ বঢ়িয়া লাগে। বহুত টেষ্টি লাগ আমাৰ এই মুটকৈ যে ডাঙৰ জনি তাইতো বহুত ভাল পাই এই
হ হ?
ভাতকেৰেলা পোৰ ভাতকেৰেলাৰ পুৰ মই আমাৰ মোতকৈ যে ডাঙৰজনী তাই বহুত ভাল পায়।
অ অ অ অ।
উম। তাই যোৱাবাৰ মোৰ বিয়াৰ আগতে যে আহিছিলে, তাই কৈছে মোৰ কাৰণে ট্ৰেইনতে লৈ আহিবি। মই ট্ৰেইনৰ পৰা নামিম নহয় গাড়ীত বহি বহি কেনে খাই যাম মই তাইৰ সেইকাৰণে মই বনাই ৰেডি চেডি কৰি কেনে আনিব গ'লো নহয় তাইক তাৰ পিছত টিফিনত লৈ গৈছিলো তাই ঘৰত আহিও খাব পাৰিলে হয় তাই মোক কৈছে নালাগে মই ঘৰত যাই নাখাও তই মোৰ কাৰণে লৈ আহিবি ষ্টেশ্যনত কি হৈছে বাবুৰ কান্দি আছে যে
অ সি অকমান হেৰি কৰিছে মাহী গুচি গ'ল যে ভিত তৰলে
ক'ত গল নাই
নহয় মাহী ভিতৰত আছে যে সি মাকক বিচাৰি কান্দিছে
তুমি ক'ত আছা বাহিৰত তুমি সি আছা
বাহিৰত নহয় এই ভিতৰতে আছো কিন্তু মানে বেলেগ এটা ৰুমত আ আছো
অহ
ইনে মোৰ লগতে থাকে কিন্তু মানে মাজে ই মানে মানুহ বিলাকক মাজে মাজে দেখি থাকিব লাগে মানে
অ অ আমাৰ টাই নিচিনা
উম
তোমাৰ লগতো বহুত দিন থাকিলে নাই সি
অ এতিয়া মোৰ লগতে থাকে কেৰাহে মোলে চাই চাই একে হাঁহি থাকিব কথা কৈ থাকিব মাতি থাকিব সেইবিলাকে কৰি থাকে এই ফোনত কথা পাতিলে মানে বেয়া পায়
অ এই আমাৰ তাইৰ নিচিনা আমাৰ তাইটো মই যদি কৰাৰ লগত কথা পাতি থাকো তাইৰ মোবাইলটো টানি থাকে
অ ই মানে মোবাইল টো একদম থপিয়াবলে চেষ্টা কৰি থাকে মানে মোবাইলত কথা পাতি থাকিলে কোনোবাই
অ আমাৰ তাইও তেনেকুৱা কৰি থাকে কথা পাতিবৈ নিদিয়ে মোক এতিয়া টোপনি গৈছে নাই আহিব টাইম হৈছে তাইৰ এতিয়া আহিব।
অ অ।
অ অলপ টাইম শুই আছিলো তাৰপিছত উঠিলো উঠা। অ মানে তাই আমাৰ তাই টোপনি মৰা নাছিল তাই মোক চাই আছে মোৰতুটো টোপনি আহি গৈছে, তাই মোক চাই আছে চাই আছে চকু মেলি যেতিয়া মই শুন আহছে মই চকু মেলি কিনে চা, এই মোক চাই আছে তাৰছত নহয় উঠি কেনে বেলেগ চাইডে আহিলো, আহি কিনে মই চিধাকে শুই গলো চিধাকে শুৱাৰ কাৰণে তাই কি কৰিছে মোৰ ফালে বাগান খোলাই কেনে নিজে নিজে টোপনি গুচি গল, তাৰপিছত মই তাইক চাওঁ যে এই এতিয়া উঠি আছিল তাই মোক চাই আছিল এতিয়া টোপনি গল।
অ অ।
আহ এতিয়া আৰু টোপনি মাৰিছো। অ। এতিয়া তোমাৰ মাহীয়ে পানী খুৱাই নে কি তাক?
নাই নাই একেবাৰে নোখুৱাই এ
নাই নাই এতিয়া দিয়া নাই ৰ'বা পানী খুৱাব।
ছমাহ মানৰ পৰাহে
ছয় মাহ আমাৰ তাইৰ ছয় মাহ কমপ্লিট হোৱা নাই ন।
উম সেইটোয়ে কৈছো ছয়মাহ মানৰ পৰাহে
সাত মাহৰ পৰা
সাত মাহৰ পৰা দিবা।
অ।
দিব লাগিব মানে হেৰি এনেওটো দক ৰে ছমাহে বুলি কৈছে বাৰু, মানে ছমাহলেকে মাকৰ গাখীৰৰ বাহিৰে বেলেগ কিবা খোৱাবলে শাক দিছে।
অ ড্ৰাইফ ৱাটাৰ অ গ্ৰাইফ ৱাটাৰ বা কিবা খুৱাই নেকি?
কলিজা বুলি এটা মেডিচিন আছে এই পেট চেট বেয়া হলে সেইটো খুৱাই আৰু। সেইটো খোৱালে মানে ভাল লগে লগে ভাল হৈ যায়।
অ অ পেটটো কামুৰিলে সেইটো খুৱাই।
নাইবাটো এনেই ভিটামিন ভিটামিন দি কিবা কিবি এইবিলাক খোৱা হয়।
নিদিয়ে নেকি মাৰ?
সেইটোৱে কৈছো ভিটামিন ডি থি খুওৱা হয় বুলি কৈছো ডেইলিয়ে খুৱা হয়।
অঁ দিয়ে ন ঠিকে আছে ময়ো দি আছোঁ। সেইটো মিচ কৰিব নোৱাৰে নহয় এক টাইম দিয়ে ন?
জানো এক টাইম নে দুই টাইম দিয়ে মই ভালকে নাজানিম।
অ আমাৰ ত এক ত মানে এক টাইমে খুৱাব দিছে।
আহ অ। ইকো প্ৰথম দুই টাইম দিছিলে নেকি? তাৰপিছত এক টাইম দিছে হবলা।
নাই সেইটো মানে প্ৰথমৰ পৰাই এক টাইম বা দুই টাইম বা না ানো মা ক চলিক লৈ কেনে ডটৰে কয় কিন্তু আমাৰ তাইক এ টাইমে খুৱাব দিছিল। মোৰ লগৰ ছোৱালীৰ ভন্টিৰ মাইনাজনীক দুই টাইম খুৱাব দিছে বোলে।
অ তেন্তে ইয়াকো প্ৰথমতে দুই টাইমে দিছিলে হবলা?
অ এতিয়া কিন্তু তাইক এক টাইম কৰি দিয়া নাই দুই টাইমে দি আছে আজি সাত মাহ হ'ল দুই টাইমে খুৱাই আহিছো তাক।
অ অ মাহী আজিকালি এক টাইমে দিয়ে নেকি তাক?
অ কিতিয়া মই আৰম্ভণিৰ পৰা তাইক এক টাইমে দিলো। আৰু হেৰি কি বুলি কয় তেতিয়াতো হেৰিনাও ন তোমাৰ
এনো মেডিচিন বিলাক কম দিলে ভালেই।
উম, আৰু নহয় সেইটো দিবই লাগে এক বছৰলৈকে।
উম-উম।
সেইকাৰণেটো ভিটামিন ডি থ্ৰি যে আমি ৰ'দত নোলাও ন ৰাতিপুৱা টো কুমলীয়া ৰ'দ থাকে যে সেইটো ৰ'দত নিলে তো ভিটামিন ডি থ্ৰিৰ ঔষধ নোখোৱালেও হৈ যায়। কিন্তু আমাৰ আৰু ক'ত নিয়া হয় নিনিয়া হয় ন সেই কাৰণে ঔষধটো খুৱাব লগা হৈছে এক বছৰ খুৱাবই লাগিব সেটো মিছ নকৰাকে দিব লাগে ে
উম উম আমাৰ আগতে ৰ'দ দিলেও মানে কাৰণ আমি গ'ম নাপাম ন ৰ'দৰ পৰা ভিটামিন ডি থ্রি আহিছে নে উম মানে শৰীৰত সোমাইছে নে সেইটো গম নাপাম
অ লাগিব ন ৰ'দটো কুমলীয়া ৰ'দটো একবছৰ আৰু কতিয়া যাব ন
উম উম উম উম
অ ইমান ৰাতিপুৱা উঠিবওতো নোৱাৰিম ন আমি সেইকাৰনে ঔষধ
এ ভিটামিন ডি থ্রি ৰ'দতটো বৰ জল্দি আহে মানে যোনটো ৰ'দত সেইটো কাম দিয়ে মানে ধৰা সেইটো মানে কি আৰু পাচ টা ছতাশ ছটা বজাৰ পৰা যিটো ৰ'দ দিয়ে সেই পাতলা ৰাতি ৰদটোহে।
অহ', কিন্তু অ, কিন্তু আৰু কোনে নিব। ইমান ৰাতিপুৱা মোৰ যে চকু মেল নাখায়।
ইমান জল্দি উঠিব নোৱাৰো কিন্তু ডিউটি চিউটি থাকিলেতো উঠিব লাগিবই আৰু।
উম, আগতে উঠিছিলো আগৰ কথা কথা বেলেগ আছে
উম,
এতিয়া আৰু ক'ত উঠা যায় হয় নে নহয়। দিনটো ভাগৰ লাগি থাকে ন তাইক লৈ একো নকৰিলেও। তাইক লৈ লৈয়ে ভাগৰ লাগি যায় জানানা।
বুজিছো এই ল'ৰা ছোৱালী লৈ থকাে গম পাইছো নহয়। কিমান হাত ভৰি বিষায় ন গোটেই গা বিষায়। আমাৰ ইটোতো এতিয়া আমাৰ ইউতো আছে ন। এতিয়া চাৰ - চাৰি পাচ কেজি মানতোতো এতিয়া আছে। উম, মানে তিনি মাহ ওপৰ হ'ল যেতিয়া পাচ কেজি মানতো থাকিবই চাগে।
অহ, হব দে।
এ-এতিয়া ই গোটেই মানুহটো মোৰ গাৰ ওপৰতে দিন দিনতটো শুই থাকে। মাহীয়ে আজি সুধিছে মানে ইউতো বহুত গধুৰ তুমি কেনেকে লৈ থাকা। ই মানে ইয়াৰ অভ্যাস হৈ গৈছে বুজিচা মোৰ গাৰ ওপৰত শুই-শুই। এতিয়া মানে ৰাতি যে ই গাৰ ওপৰত শুব বিচাৰে তাৰপিছত মাহীয়ে মানে লৈ চালে বহুত বহুত গধুৰ নহয় এতিয়া। সেইকাৰণে মাহীয়ে মানে ল'ব নোৱাৰিলে তাৰপিছত আৰু একে লাষ্টত মহাই মানে এ কিবগাৰ ওপৰত লৈ শুৱাইছে তাক। এই মানে কি হ'ল জানা মই অভ্যাসটো নকৰিলো এ কিন্তু মানে কি হ'ল এ ই আৰু ইমান উৎপাত লগাই আৰু কেচুৱাই কান্দি থকা টাইমত তুমি যি - যি কৰি হলেও চুপ কৰাবলৈ বিচাৰিবা ন।
অ উম
মানে অভ্যাস হৈ গ'লি শুতে শুতে
কিন্তু আমাৰ তাই তেনেকুৱা নহয় আমাৰ তাই যে ওজন নাই পাতলা দেখ- কমেই পাইছে চোন একদম কোমল ন হালকা হয় তাই ন
উম ছোৱালী বিলাক হালকাই থাকে। ছোৱালী বিলাক পেটত থাকোতেও মাকে গম নাপায় ন। তুমি পাইছিলা নাই জানো আমাৰ তাৰ কিন্তু বহুতে নাপ পাই আমাৰ মই থাকোতেও তেনেকে হোৱা নাই। আৰু আমাৰ তাতে বৰ্ণালী খুৰী বুলি খুৰী এজনী আছে। তাইৰ জীয়েকৰ যেতিয়া মানে তাই প্ৰেগনেন্ট আছিলে তেতিয়াও তাই গম নাপায়।
তাই মানে এনেকে দৌৰি ফুৰা দি ফুৰে মানে একে হাহি ধেমালি কৰি একে। জঁপিয়াই - জঁপিয়াই যোৱা দি যায় মানে। গাটো বোলে বহুত পাতল থাকে।
অ, দিয়া তা হলে মায়ে মাত দিছে হা।
উম, ঠিক আছে হ'ব দিয়া।
উম, দিয়া বাও।
অ, কাটি দিয়া - দিয়া বাই।